আহ উম, শুনিছো শুনিছো আহ আহ। এই তোমাৰ এনেই বিচনাতে শুই আছোঁ কাৰেণ্ট চাৰেননো নাই।
অ' কায়ন নাই নেকি?
কাৰেণ্ট নাই নহয় একদম এই কালি কালি ৰাতিয়ৰ পৰাই নাই গম পাইছা নাই। কি কৰিছা তুমি?
অ মই তোমাৰ এই গছৰ তলো বহি আছো যিটো অকমান গৰম পৰিছে আৰু। ভাত ভাত পানী খাই বহি আছো মাত আজি পানী দিয়া ভাত খালো মানে।
অ' কইতা ভাত খালা!
অ' পইতা ভাত খালো খাই খাৰলি খহ খাইছো আৰু খাৰলি তাৰপিছত তোমাৰ আলু পিটিকা তেনেকে খাইছো ভাল লাগি গৈছে বৌ গাটো।
অ' এই নাই গৰম দিনত এনেকুৱা ভাত খালে ভালেই গম পাইছা নাই। তোমাৰ টানি দিয়া ভাল খাবই লাগে মানে খালে বহুত ভাল আৰু তোমাৰ শক্তিও বেছি বায় নহয়। আৰু একদম অ' দিন দিনটোলৈ একদম পুৰা অ' দিনটোলৈ একদম গা চা ঠাণ্ডা পৰি থাকে আৰু পেট চেট। বহুত ভাল খাব লাগে মানুহে।
তাকে মই তোমাৰ, খবৰ খাতি ভাল ভাল তোমাৰ?
মোৰো ভালেই আৰু দেই, ঠিকে থাকে আছোঁ আৰু।
অ', অ', অ', তাকে মই মানে তোমাৰ এই প্ৰবন্ধ এটা লিখি আছিলো শিশু শ্ৰমিকৰ ওপৰত।
অ' কি প্ৰবন্ধ বা।
শিশু শ্ৰমিকৰ ওপৰত লিখি আছিলো মানে।
অ' শিশু শ্ৰমিকৰ ওপৰত ন, এইটো অ'। কি কৈছাঁ কি কি কৈছাঁ কি কৈছাঁ তোমাৰ মানে মাতটো ফাটি ফাটি আহিছে।
অ' এতিয়া শুনিছা নে নাই।
অ' এতিয়া শুনিছো শুনিছো কোৱা।
অ' মানে কি হ'ল তোমাৰ সেইদিনাখনি এই গুৱাহাটীলৈ যাওঁতে তিনিআলি গুৱাহাটীলৈ যাওঁতে।
অ', অ'।
মানে কি হ'ল এ সৰু সৰু ল'ৰা ছোৱালী কেইটামানে আহি মানে তোমাৰ সিহঁতি তোমাৰ হেৰি কৰি আছে। ট্ৰে ট্ৰেইনত গৈছিলোঁ যে, ৰাতিপুৱা সময়ত ট্ৰেইনত ট্ৰেইনত আহি সিহঁতে কিবা এইবোৰ ৰিং লৈ খেলা কৰি আছে মানে এনেকে জপিয়াইছে ৰি ৰিং লৈ, তাৰ পিছতে মই ভাবি আছো এইবোৰ এইবোৰ কিয় কৰি আছে। তেতিয়ালৈকে মানে একো একো খোজা নাই, তাৰ পিছতে মানে অলপ অলপ পিছতে আহি মানে সেইবোৰ যে দেখুৱালে যে, মানুহ বিলাকৰ পৰা পইচা লৈ আছে মানে। এটা মানুহেও পইচা দিয়া নাই, চোৱাতটো চবেই এটা মানুহে পইচা দিয়া নাই, অ'। এটা খুজি আছে ল'ৰা ছোৱালীকেইটাই, এয়া মোৰটোতো বেয়া লাগিছে ন। তাৰ পিছতে মই তোমাৰ দিলো টকা পঞ্চাশ টকা গোটেই কেইটাকে। মানে তিনিটা চাৰিটা আছিলে। ভগাই ল ভগাই ল'বলৈ দিছোঁ তাৰপিছত মই সুধিছো তোমালোকৰ ঘৰ ক'ত, তাৰপিছত ত সিহঁতি কৈছে আমাৰ দাদা এনেকুৱাকে আমাৰ ঘৰ নাই, আমি এই এনেকুৱাক এই ডাম্পিং গ্ৰাউড বিলাকতে থাকো। মা দেউতাহঁতো তাতে থাকে, মা দেউতাহঁতে সেইবিলাকত কাম কৰে আমি দিনটো খজি মাগি শিকিবলৈ ওলাই আহো, মই বোলো মই বোলো মই বোলো বাকী পঢ়া শুনা তেনেহ'লে একো নাই, যে কৈছে নাই পঢ়া শুনা শুনা নাই আমি দিনটো এইবোৰ কামতে লাগি থাকো, দিনটো ভাতৰ ভাতকেইটা যোগাৰ কৰোঁ মা দেউতাও নিজৰকেইটা যোগাৰ কৰিব লাগে। আমি ইয়াৰ এনেকেই থাকো। আৰু, বাকী মই তাৰপিছত মই সুধিছো বাকী। অ' এতিয়া তোমাৰ কথাাতটো কি গ'ম পাইছা নাই, এয়াতো মই এ এটা পৰিৱেশে দেখিছো, এইটোতো মই এটা পৰিৱেশ দেখিছো আমাৰ এই শিশুসকলৰ সেই কথাটো এটা পৰিৱেশ দেখিছো মই।
উম।
আমাৰ, আমাৰ কলেজত যোৱা সেইফালে তোমাৰ বাটতে অৰুণ অৰুণাচলত কঠাইসমূহত কি হয় গ'ম পোৱা নাই। এনেকুৱা এটা পাৰ্টি এটা আছে মানে, পাৰ্টি এটা আছে মানে, সিহঁতি কি কৰে। অ' এনেকুৱাকে মানুহবিলাকক ভৰিত ধৰি ধৰি পইচা খোজাই সিহঁতীয়া এইবিলাক একো ন মানুহক পইচা খোজে, এদিন মই কলেজত পৰা ওলাই আহিছো, মোৰ লগৰ লগৰ কেইটাক ধৰিলে নহয় তোমাৰ
অ'।
সিহঁতৰ, আৰু তেতিয়া মই সেইখিনি ভুলবশতঃ সেইি মই পইচাও দি আনিছিলো অকল। ভাতো নিছিলো, তাৰপিছত সিহঁত সিহঁত খুজিছে লগৰ কেইটাক লগৰ কেইটাটো পইচা দিয়া নাই, সেইকাৰণে যথেষ্ট বেয়া লাগিলে মানে তাৰপিছতে তে মেইন কথা হ'ল কি এই গোটেই বস্তুটো, এই গোটেই বস্তু বুবোৰ আচলতে শি শ্ৰমিকৰ ভিতৰত পৰে গম পাইছা নাই?
অ' নিশ্চয় পৰিব।
হয়, আচলতে সম আমাৰ সমাজ লগা এখন লাচ লগা ছবি আচলতে লাচ লগা দুখ লগা হৃতয়স্পৰ্শী, এখন ছবি কাৰণ এই শিশু এই শিশু বোৰ একোটা একোটা পখিলা নহয় জানো, পখিলাৰ লগত, বা মইনা চয়াৰ লগত এইবিলাক ইহঁতক তুলনা কৰা নহয় জানো?
হয়, নিশ্চয় নিশ্চয়।
এই সময়তে ইমান খিনি সংঘাতৰ মাজত তেওঁলোকে চলিব লগা হৈছে। বা আজি আমাৰ সমাজতো যদিও চৰকাৰ চৰকাৰে শিশু শ্ৰমিকৰ এই গোটেই বহু বন্ধ কৰিছে তথাপিতো কিন্তু আজিও মানুহ বিলাকে নিজৰ ঘৰত শিশু শ্ৰমিক ৰখা দেখা পোৱা গৈছিল। তুমি কি ক'া সমাজত আজিকালি বহুত উচ্চ শিক্ষিত মানুহে নিজৰ ঘৰত কিন্তু এই শিশু শ্ৰমিক ৰাখে কি কবা তুমি।
অ'। সেইটোৱে এতিয়া তোমাৰ মানুহবিলাকে এতিয়া কথাবিলাক সকলো কথা সকলোৱে বুজি পায়েই হয় নহয় কাৰণ চাবলৈ গ'লে আজিকালি অশিক্ষিত লোকৰ পৰিমণটো খুব কমেই হয় নহয় আজিকালি সকলোৱে অ সকলোৱে আচলতে শিশু শ্ৰমিক ৰাখি থিব লাগে নে নালাগে সেইটো সকলোৱে জানে কিন্তু তাৰপিছতো কিছুমানে তোমাৰ অ নিজে নিজৰ ইচ্ছা মতে তুমি ৰাখি তোমাৰ মানে শিশু শ্ৰমিক ৰাখিছে গম পাইছা নাই উ গতিকে সেইটোতো এটা বহুত ডাঙৰ ভুল হৈছে কাৰণ তুমি চোৱা এতিয়া শিশুসকল হৈছে আমাৰ ভৱিষ্যত হয় নে নহয় তোমাৰ উঠি অহা এতিয়া নৱপ্ৰন্মসমূহ আমাৰ ভাৰত আমাৰ দেশখন উন্নত হোৱা মানে এটা ভৱিষ্যত বুলি ক'ব পাৰি গম পাইছাানে তেওঁলোকেতেতো তোমাৰ আমাৰ গৈ গৈ আমাৰ দেশখন উন্নত কৰিবগে হয় নে নহয় উন্নয়নত কিবা এটা হলেওতো অৰিহণা যোগাব নহয় জানো অ গতিকে আমি শিশুসকলক আচলতে চ মানে কাম কৰিবলৈ দিব নালাগে আৰু তোমাৰ এতিয়াতো চৰকাৰে োলো বান্ধি থৈছে হয়ে নহয় এ ওঠৰ বছৰ তলৰ তোমাৰ কোনোবা শিশুক যদি কেনেবাকে কাম কৰায় গম পাইছা ন বা শ্ৰম যদি কৰাই তেনেহলে কি হব বা আইন মন্দে দণ্ডনীয় হব হয় নে নহয়
দ দণ্ডনীয় হ'ব তথাপিতো কিন্তু দেখা পোৱা যোয় আজিকালি সমাজত যথেষ্ট সম্ভ্ৰান্ত কৰা মানুহে
অ এতিয়া তোমাৰ সেই সেইটো কথা জনাৰ পিছতো বহুত মানুহে কি কৰিছে তোমাৰ এনেকে শিশু শ্ৰমিক ৰাখিছে ঘৰত গম পাইছেনেে কিন্তু এ মানুহ বিিলাকে ওচৰ পাজৰতো মানুহ বিিলাকে দেখিছে যে ইহঁতৰ ঘৰত এজন সৰু ল'ৰাই কাম কৰি আছে হয় নহয় কামত লগাইছে হাজিৰা লগাইছে হয় নহয় তেতিয়াতো সেই মানুহ বিলাকেতো কমপ্লেইন কৰিব পাৰে হয় নহয় মানে এটা কেচ দিব পাৰে গম পাইছা নাই কিন্তু চাবলৈ গলে আমাৰ ইয়াত অ জনসাধাৰণো ভুল আছে
প্ৰশাসনে আছো
তোমাৰ অ চকুৰ আগতো দেখিছে বস্তুখিনি চকুৰ আগতেো হৈ আছে সকলো কাম কিন্তু কোনো এজন মানুহ আগবাঢ়ি অহা নাই এই দিশৰ ওপৰত গম পাইছা নাই এইটোৰ ওপৰত কোননেও গুৰুত্বই দিয়া নাই আচল্ততে
আছ অ হয় হয় আচম
সকলোৱে কি গমাইছে নাই শিশুসকলক কামত লগাবলৈ বিচাৰে মানে কেলে প্ৰথম কথা তেওঁলোক একদম সৰু সৰু ল'ৰা ছোৱালী হয় নে নহয় সিহঁতক মানে ফুচলাবলৈও ভাল অ ফুচ ওলাবলৈও ভাল আকৌ মানে সিহঁতক খুব কম পইচা দিলে মানে সিহতে মানি ল
হৈ যায় হৈ যায় হৈ যায় সেইটোয়ে কথাটো আচল্ততে এতিয়া মই ময়ে দেখি মইয়ে দেখিছো আজি আজ খালি ইমান শিক্ষিত মানুহৰ ঘৰত ৰাখে আৰু ইমান বেয়া ব্য্য়ৱহাৰ কৰে নহয় ব্যৱহাৰটো খুব বেয়া মানে আৰু আচল ধৰা কিছুমানে বোলে ৰাখিছে এ তেনেকুৱা ধৰণে এডপট কৰিছে যে অকমান সহায় কৰি দিব পঢ়া শুনাও কৰিব যাৰ ফলস্বৰূপে তাৰ সি য'ত আছিলে তাৰ অ অসুবিধা বা তাৰ এই সমূহৰ পৰা আঁতৰি আহি আক ইাত সুবিধা পাব সেইটো বেলেগ কথা
সেইটো বেলেগ কথা সেইটো বেলেগ কথা
অ কিন্তু কিন্তু সম্পূৰ্ণ উম শিক্ষা বজাই ৰাখিছে সুবিধা দিছে সম্পূৰ্ণৰূপে তাক তাক সেই স্বাধীনতা খিনি দিছে কিন্তু যদি অকল অকল যদি কৰ্মকেন্দ্ৰিক হিচাপে লৈ বা তাৰ যদি গোটেই স্বাধীনতা খিনি কাহি আহিলৈ যদি তাক অকল নিজৰ বসত ৰাখি কাম কৰিবলৈ যদি ব ব্যৱহাৰ কৰিছে আচলো দণ্ডনীয় অপৰাধ আমাৰ সমাজৰ এটা নিকৃষ্ট মানসিকতা মানসিকতা কাৰণ এই প্ৰজন্মই তাক ধ্বংস কৰি আছোঁ, প্ৰজন্মই তাক কিমানখিনি বেয়া ব্যয়ৱাৰ কৰি আছোঁ, প্ৰজন্মই তাক কামত লগাই আছোঁ। হয় নে নহয় বাৰু?
হয়। সেইটো
এতিয়া ইয়াৰ আ, এতিয়া ইয়াৰ তুমি মূল কাৰণ বুলি কি চাবা, ইয়াৰ মূল কাৰণ আচলতে দৰিদ্ৰতা এফালৰ পৰা চাবা কাৰণ এতিয়া শিল পিত আচলতে পিত এনেকুৱা পিতৃ মাতৃ খুব কম থাকে মানে পিতৃ মাতৃ নাথাকে যিয়ে টক পইচা থকা পিতৃ মাতৃয়ে নিজৰ ছাত্ৰ অ' চ' নিজৰ হেৰিকেইটা সন্তানকেইটাই এনেধৰণৰ কিবা খুজিবলৈ মাগিবলৈ বা কাম কৰিবলৈ পঠিয়াব। আৰু দ্বিতীয় কথাটো হৈ গ'ল অশিক্ষিত মানে শিক্ষাৰ কথাটো কৈছোঁ শিক শিক্ষা পাবৰ কথা কৈছোঁ। হয় নে নহয়? এ শিক্ষা আজিকালি এতিয়া এতিয়াতো মই এনেকুৱাও দেখিছোঁ যে পিত পিতৃ মাতৃ ঘৰত থাকে মানে যিসকলে কাম বন কৰিব পাৰে তেওঁ সেই পিতৃ মাতৃ ঘৰ থাকে আৰু ল' ছোৱালী ল' ছ ল'ৰা ছোৱালীবিলাকক কি কৰে কাম কৰিব প তেনেকুৱাও আছে অ' তেনেকুৱাও আছে সমাজত। আছেনে নাই বাৰু? তেনেকুৱাও তেনেকুৱাও আছে কথা
এ, এতিয়া চ' শুনা আকৌ আমাৰ আমাৰ গাঁওখনতে মই বাছোঁ গ'ম পাইছা নাই? এতিয়া কি কৰে এই মানে আদিবাসী মানুহবিলাক গ'ম পাইছানে? সিহঁতৰ ল'ৰা ছোৱালীবিলাক চাবচোন। মানে প্ৰথমবা সিহঁতক বিদ্যালয়লৈ পঠিয়াব লাগে। কিন্তু নপঠিয়াই গম পাইছা নাই? সিহঁতক তোমাৰ হাজিৰা কৰিবলৈ পঠাই দিয়া কাম কৰিবলৈ পঠাই দিয়ে। এতিয়া কি কৰে যিটো সময়ত সিহঁতে পঢ়িব লাগে, শুনিব লাগে জ্ঞান অৰ্জন কৰিব লাগে সেইটো সময়ত কি কৰে সিহঁতে তোমাৰ সেই এনেকে লোকৰ ঘৰত কাম কৰি ঘূৰি ফুৰে। এতিয়া তামোল গছত উঠে গম পাইছা নাই? তামোল পাৰে। তামোল তা এজোপা তামোল ক'ব ইয়াৰ দহটকা দিয়ে। সেইকাৰণে মানে হেই একেবাৰে সৰুৰপৰা সিঁহতে পইচাটো টোতহে গুৰুত্ব দিছে গ'ম পাইছা নাই? এতিয়া সেইটো আচলতে কিমান এটা ডাঙৰ ভুল কৰি আছে।
ভুল ভুল আচলতে ভুল। আচলতে এই এইখিনি আচলতে শিক্ষিত শিক্ষাৰ অভাৱৰ কাৰণে হৈছে, পিতৃ মাতৃ এজন শিক্ষিত পিত পিতৃ মাতৃয়ে এইখিনি নকৰে। বা সচেতন। সচে-সচেতন পিতৃ মাতৃয়ে এইখিনি নকৰে। গতিকে তুমি যোনটো কলা এ, এই ক্ষেত্ৰত আমাৰ সমাজত ল'বলগীয়া সাৱধানতা কাৰণ যিসকল কিবা ভুল কৰিছে বা যিসকল লোকে সেই অনৈতিক কামবিলাক কৰিছে, শিশু শ্ৰমিক জড়িত কৰাইছে সেইলোকসকলে আচলতে শাস্তি পাব লাগে বা এই বস্তুটো আতৰিব আতৰিব লাগে বা সমাজখন সম্পূৰ্ণৰূপে এ, নিকা হবলৈ হয় তেনেহলে আমি কি কৰিব লাগিব জনসাধাৰণ সজাগ হব লাগিবই। তুমি যদি দেখিছে অ' তুমি যদি দেখিছা তেনেহলে পশাসনক খবৰ দিয়া বা তেওঁলোকক বুজোৱা প্ৰথমতে যে আপোনালোকে এইটো এটা ভুল কাম কৰিছে, লগাইছে যদি ল'ৰাটোক সম্পূৰ্ণৰূপে তাক স্বাধীনতা দিয়ক। তাক আপোনালোকে ইনে তাক খোৱা বোৱা নিদিয়ে সি নিজে নিজক কৰিব কিন্তু তাক আপুনি আপোনাৰপৰা তাৰপৰা আপোনালোকে স্বাধীনতাখিনি কাৰি ল'ব নোৱাৰে। তাৰ সম্পূৰ্ণ স্বাধীনতা আছে, পঢ়াৰ ক্ষেত্ৰত আছে তাৰ নিজৰ কৰিব মন যোৱা কাম কৰিব কৰাৰ ক্ষেত্ৰত আছে গতিকে আপোনালোকে সেই স্বাধীনতাখিনি কাঢ়ি নল'ব। সেই কথাখিনিৰ ক্ষেত্ৰত তুমি কি ক'বা যে আমাৰ আ, সমাজখননৰ সচেতনতা কিমানখিনি প্ৰয়োজনীয়তা আছে?
হয় আচলে আমাৰ সমাজখন সচেতন হোৱা বহুতেই প্ৰয়োজন কাৰণ
উম
যদি আমাৰ সমাজখন যদি সচেতন হ'লহেতেন তেনেহ'লে হয়তো আমাৰ ইয়াত এতিয়া শিক কু শ্ৰমিকৰ পৰিমাণটো খুব কমিয়ে থাকিলেহেঁতেন গম পাইছা নাই? অ' প্ৰায় মানে নাথা থাকিলেহেঁতেনে কাৰণ সমাজখন যেতিয়া সচেতন হ'লহেঁতেন তেনেহ'লে তোমাৰ কাকো তোমাৰ এনেকে কাম কৰিবলৈ অহ, মানে জোৰ দিয়া নহ'লেহেঁতেন গম পাইছা নাই, জোৰ দিয়া নহলহেঁতেন ন, স- সকলোৱে তোমাৰ নিজৰ স্বাধীনতা লাভ কৰিলেহেঁতেন হয়, নহয় তোমাৰ সকলোৱে শিক্ষা, শিক্ষা লাভ কৰিলেহেঁতেন হয়, নহয় শিক্ষা এতিয়া বিদ্যয়ালয়লৈ যোৱাটো কম্পালচৰী হয়, ন এতি অ', কিন্তু এতিয়া কি হয়, তোমাৰ কোনো মানে বিদ্যায়ললৈ নাযায়ে আজিকালি মানে ঘৰৰ পৰাও নপঠিয়াই গম পাইছানে নাই? আৰু তোমাৰ এই সৰু, সৰু ল'ৰা ছোৱালীবিলাকেটো ইমান বুজিও নাপায় এতিয়া কথাবিলাক হয়, নহয়? সিহঁতেতো নাযাওঁ বুলিয়ে ভাবিব হয়, নহয় সেইটো একো ডাঙৰ কথা নহয়, কাৰণ আমিও তোমাৰ সৰুতে আমি আমাৰো মন যোৱা নাছিলে বিদ্যালয়লৈ। কিন্তু আমাক সেইটো সেই সময়ত আমাক বুজাইছিলে যে বিদ্যালয়লৈ নগ'লে ডাঙৰ মানুহ হ'ব নোৱাৰে হয়, নহয়! গতিকে আমাৰ সমাজখনেও সিহঁতক বুজাব লাগিব যে বিদ্যালয়লৈ যাব লাগিব, বিদ্যালয়ললৈ গ'লেহে আমি জীৱনটো ভালকৈ মানে জীৱন যাপন কৰিব পাৰিম হয়, নহয় জীৱনত এজন ডাঙৰ মানুহ
অ', অ', এতিয়া, এতিয়া কি সিহঁতক এতিয়া সিহঁতক কি কৰে কিছু কিছুমান মানুহে যে সিহঁতক এনেকুৱা কিছুমান ফৰ্ম ফৰ্মবিলাকক চাইন কৰাই লৈ লয় যোনবিলাক সিহঁতে পঢ়িবও নাজানে যে সিহঁতক বহুত, বহুত বছৰ কাৰণে সিঁহতৰ নিজৰ তলত ৰাখি হেৰি কৰি দিব আৰু সে-সেইটো চাইন কৰিছে গোটেইেটো। সম্পূৰ্ণৰূপে মানি লৈছোঁ বুলি।